অ
এ শুনিছা?
অ এতিয়া শুনিছো কোৱা।
কি কৰি আছা?
এয়া এনে বহি আছো। তুমি?
মইয়ো এনে আছো।
অ।
ভাত খালা?
অ খালো। তুমি খালা?
নাই খোৱা।
অ।
এতিয়া ঘৰতে আছা নেকি?
অ ঘৰতে বহি আছো।
অ। ঘৰত ভালে চবৰে? হেল্ল', হেল্ল',
ক
ঘৰত বোলো চবে ভালে আছে?
অ ভালে।
তুমি অলপ বেলেগ ঠাইত যোৱাচোন।
হেল্ল',
তুমি অলপ ঠাইডখৰ চেঞ্জ কৰি দিয়া।
চেঞ্জ কৰি আছো, খোজকাঢ়ি ঘূৰি ফুৰিছো, কিয় বা পোৱা নাই।
নেটৱৰ্ক তো আছেই আছেই নাইতো ঘৰত থাকিয়ে এনেকে কথা পাতো পাই
অঁ। মই ঘৰৰ পৰা কথা পাতোতো প্ৰায়ে। হা?
ভাত কিহেৰে খালা?
পটল আৰু আলু ভাজিছিলে, দালি, তাৰপিছত আৰু মাংস বনাইছিল। মানে ইয়া হেৰি পথাৰত মানে মাটি ৰুইছে যে আজি আমাৰ।
অ, এতিয়া কি ৰোৱা পোতা দিন নেকি?
অ এনেকুৱা দিনত ৰোৱা পোতে সেইটো কাৰণে। তোমালোকৰ খেতি নকৰে?
অকমান কৰে। তেনেকে থাকে যে নম্বৰটো।
অ ঠাণ্ডা দিনত যে হেৰি কৰে সেইটো হ'বলা।
এইটো কৰে যদিও মানে মই ইমান হেৰি নাই। এবাৰ কৰা নাই চাগে, মানে আমাৰ ঘৰত নকৰে মানে বেলেগক কৰিব মানে দিয়ে। বেলেগত কৰে, আমাৰ গাঁৱত নকৰে।
আমাৰ আকৌ মানে হেৰি ঘৰৰ পৰাও কৰে আৰু
অ মানে ঘৰৰ পৰা কৰে যে বেলেগক কৰিব কাৰণে দিয়ে, বেলেগ ঠাইত। তাৰপিছত সেইটো অলপমান হেৰি হয় আৰু চব হাল বোৱা, এইবিলাক লোৱা চোৱা চব দি দিয়ে আৰু
অহ।
ঘৰত অলপ হেৰি হয় যে।
অ অসুবিধা হয়। তুমি কি খাই ভাল পোৱা?
মই খাই ভাল পাওঁ মানে, একেই ফাষ্ট ফুড হে অ চব ফষ্ট বাও মই বেছি কব গলে অ পনীৰটো আৰু ফ্ৰাইড ৰাইচ এই দুটা মানে সেইটো মানে কম্বটো ভাল লাগিব যে তোমাৰ কি ভাল লাগে
মোৰ ৰোল তাৰপিছত বিৰিয়ানী এই দুটা বেছি ভাল পাওঁ
মানে বিৰিয়ানী ইমান খাব নোৱাৰো অলপমান খালে মানে হেৰি হৈ যায়
অ অলপমান খালে মানে হেৰি হৈ যায় কিন্তু মানে তথাপিও মানে সেইটো ভাল পাওঁ আৰু উম
ফ্ৰাইড ৰাইচ আৰু পনীৰ এইটো মানে একদম বহুত
উ এনে মম' পানী পুৰিও ভাল পাওঁ হ'লেও মানে এ ৰোলটো বেছি ভাল পাওঁ আৰু বিৰিয়ানী ৰোল
খোৱাৰ ভিতৰত এজনৰ ভাল পাইছো পিছত বাকী খোৱা মানে ইমান এটা খাচ নহয়
ময়ো মানে চবতকৈ খাচ আৰু এই বিশালৰ মুখত বহে এজন
আহ জুবু এয়া দাদা এজন বহে ৰাঙত
অ তুম তুম অ তুম তুম লৈ পেলাই যে এদিনত হলে মানে আগবেলা টাইমত চলাই তুম তুম
মই সিদিনা হেৰি খাইছিলো পিছত মই ক'লো জ্বলা দিবৰ কাৰণে এনেকুৱা জ্বলা দিলে নহয় মানে মোৰ চকু পানী মানে একে পোৰা হেৰি হৈ গৈছে
অ এইটো খালে মানে পোৰা জ্বলা লাগে
মানে বিজলকীয়া দিয়ে নেকি
লাষ্ট আৰু মিঠাই দিয়ে
তাৰ পিছত একদম গাড়ীত আহিছো নহয় অৱস্থা একদম বেয়া হৈ গৈছে ছে মুখো একদম হেৰি
আমি আগতে কলেজত থাকোতে মানে পানী পুৰি খাব কাৰণে তাত যাওঁ ভাল পাওঁ বেছি ভাল লাগে উম
ভিতৰলৈ যায় নে বাহিৰলৈ ওলাব নিদিয়ে যে ভিতৰত যায় মানে হাফ টাইমত মানে বহুত ভিৰ হয় কিন্তু মানে বহুত ভাল লাগে খাই মই সেইটোৱে ভাল পালো মানে বহুত
ধৰি লোৱাক চানাটানা দিলে ভাল লাগে
হেৰিও বেছে নেকি মিছলো বেছি নেকি
অ অ চাপৰ কে মানুহ।
অ হয় দিয়া চিনি পাইছো সেইটো দলবাৰী হ। আমি তাৰ পৰা খাওঁ। ৰাতি হ'লেও তাত যাই পেলাই লৈ আহোগৈ মানে আমাৰ জেঠাই ঘৰ আছে যে তাত। ওচৰৰে।
সেইটো ভাল লাগে বহুত চানা চানা দিয়ে অ চব দিয়ে যে কিু মানে অক আলু টো দিয়ে এইটো ভাল। লাগে আৰু কিছুমান চচও নাথাকে লাষ্টত খাবৰ কাৰণে।
উম।
উম। এনে ঘৰত কি কি বনোৱা এনেকে ফাষ্টফুড।
ঘৰত পানী পুৰি দৈ বনোৱা যায় কেতিয়াবা ম'ম'ও বনাওঁ। বস্তু মানে বেছি বনোৱা যায় আৰু ৰদো ভাল পাওঁ সেইটোও বনাও।
উম।
কেতিয়াবা কেতিয়াবা আৰু শুই থাকিলে কেতিয়াবা এনেকে মবাইল। চাই থাকিলে দেখা পাওঁ যে। তেতিয়া কিবা এটা খাব মন যায় অ তেতিয়া উঠি যাই পলে এনেই বনাওগৈ। সেইটো এ ভা।
ৰুমত চ থাকিলে চাগে তেনেকে বনোৱা নাযায় ন।
নাযায় মানে কি। মন নাযায় আৰু অ এলাহ এলাহ লাগে কিবা কিবি নিচিনা লাগে।
উম, ঘৰত থাকিলেতো এনে বিচনাত পৰিয়ে থকা যায়।
উম তেতিয়া গৈ পেলাই লৈ আহো। গৈ ৰুমত থাকিলে কিন্তু তাত বেছি টাইম পোৱা যায়হে মানে ঘৰত। এতিয়া মানুহ থাকে ন তাত,।
কেলে। সেইটোৱে কথা ইয়াত ধৰি ল ইমান উম ওলাই গ'লে ৰাস্তাতে পোৱা নাযায় তাত গ'লে ৰাস্তাতে পোৱা যায় আৰু সেইটো কাৰণে। মইটো বেছিভাগ ৰুমত থাকোতে বা বিয়া যোৱাৰ পিছত,। উ চব সময় জাইকা পৰাই চলে, সেনেকে খালো। ইমান নবনাৱে ৰুমত, অকলে থিকিলে বনাব মন। নাযায় তেনেকে এবাৰ বনাও,। মৰ্ণিং বনালেও অ মৰ্ণিং বনালেও ৰাতি। ৰাতিলৈ থাকিয়ে যায় পিছদিনাখনলৈ থাকিয়ে যায় মানে খোৱা নাযায়। বাহিৰৰে‌ খোৱা যায় যে।
মই লগৰ কেইজী কওঁ তহঁতে বোলো নাথাকা সময়ত নবনালো হয় নাখ। আলো হয় বোলো। উম মন নাযায়, তাহাঁতে কব এ মই কওঁ কেতিয়াবা এই ৰাতি ভাত খাব মন। যোৱা নাই নাখাওঁ দে সিহঁতে ক'ব খাম বনাম। যা বোলো যি কৰা কৰি থাক। মানে মোৰ ভাতটোতকৈ মানে চাহ। টোয়ে ভাল পাওঁ কিন্তু, তথাপিও ভাত ইমান ভাল নাপাওঁ।
ভাতটো মোৰো ভাল নালাগে একদম, সদায় খাই থাকা বস্তু আৰু,। এ একেবাৰে যেতিয়া নোখোৱাকে থাকিবা দুদিন তিনদিন,। তেতিয়া ভাতটো খাব মন যাব এনে কিবা কিবি ফাৰ্ষ্ট ফুড খাই থাকিলে। তেতিয়া মন যাব ভাত খাব কাৰণে। এই ফাষ্ট ফুড বিলাক একেবাৰে বন্ধ কৰিলেও, তেতিয়াও খাব মন যায় ভাত। সেইবিলাক খাই থাকিলে মানে ভাতটো একেবাৰে কমি যায়। আৰু মানে বডিৰ কাৰণে সেইটো বহুত বেয়া হয়।
অ বেয়া হয়।
উম।
কিন্তু ভাত খাব মন নাযায়, ন কৰো। উঠোতে দেৰি হয়, উঠি লৈ পেলাই লৰালৰি কৈ মুখ হাত ধুই ওলাই গুচিয়ে যাব। উম।
দুদিনমান দৌৰিবৰ কাৰণে যাওঁ, তাৰ পিছত আকৌ মানে অসুবিধা হ'লে দুদিনমান যোৱা নাযায় আকৌ হে গ'লেই আৰু শেষ, আকৌ মই এক্সাৰচাইজ কৰিলে আঠটা বজাত নটা বজাত উঠি এক্সাৰচাইজ
অ মোৰো সেইটো অভ্যাস। নহ'লে আগতে ঘৰত থাকোঁতে তেতিয়া এনেকে বন্ধ থাকে নহয় কলেজ বা স্কুল তেতিয়া যাওঁ নহয়, ৰাতিপুৱা টাইমত সোনকালে উঠি পেলাই যাওঁ আহি লৈ পেলাই দৌৰি বা খোজ কাঢ়ি আহিলে ভাগৰ লাগে নহয় সেইখিনিত আকৌ শুই দিও একেবাৰে নটা বাজি যায়গ' কি কৰিম আৰু তে তিয়া এক্সাৰচাইজ নকৰো আৰু।
বাকি আম্মা হতে কি কৰি আছে?
আম্মা এই পথাৰত চাব কাৰণে গৈছে।
অ তাৰপাছত ভাইটি আছিলে ন? ভাইটি ক'ত আছে?
সিও গৈছে আম্মাৰ লগত। মানে মানুহ লগাইছে যে এইমাত্ৰ।
চাগে বহুত একদম আজি একেবাৰে মানে কলেজৰ পৰা আহোতে গাড়ী খখনত বহিছো যিমান গৰম মানে চিটটোতো গৰম গৰমেই গোটেই গাড়ী মানে পুৰা গৰম উঠি আছে
অ
চিপা চাব ন নালাগে আমাৰ এক তাৰিখলৈ হেৰি আছে প্ৰতিষ্ঠা দিৱস
উম
তাৰপিছত বেচ ডিপাৰ্টমেন্ট কম্পিটিচন হ'ব আৰু ভাল লাগিব
একে হবাহ তাৰিছত গৰমৰ বন্ধ এতিয়া দিব আৰু
উম গৰমো বন্ধ দিব তাৰ পিছত দুইোটখলে ফুৰিব যাম লগ লগাইজন লগত তাৰপিছত আকৌ অহাৰ পিছত হে কম্পিউটাৰতটো আছে মই কম্পিউটাৰ মানে কলেজ থাকিলে কৰিব নোৱাৰো এইটো মাহ এক্জাম হোৱা কাৰণে কৰিব নোৱাৰিলেও মানে এতিয়া এই গৰম বন্ধ তত কৈ পেলা কৰিম আৰু ভাবি আছো
অ তেতিয়া কৰিব পাৰিবা চাৰ্টিফিকেটখন পালে চব কৰিব পাৰিবা তেতিয়া কম্পিউটাৰটো মেইন মোকো কৈছিলে তাৰপিছত মই শিকিম শিকিম কওঁতে কৰওতে ফাৰ্ষ্টে চছেকেণ্ডিয়ে খেদাই দিলো তাৰ পিছত এতিয়া আৰু ইয়াত
মই যোৱা বছৰে লৈছিলো কমপ্লিট কৰিব কাৰে মান কলেজ থাকিলে যাব মন নাযায় ৰত কলেজৰ পৰা এইখিনিয়ে নট কম্পিউটাৰ ওচৰতে হয় কিন্তু তেওঁ যাব মন নাযায়
হায়াৰ ছেকেণ্ডাৰীতো শিকায়টো
মই হায়াৰ ছেকেণ্ডৰী শিক নাই
অ এই হায়াৰ চছেকেণ্ডাৰীতটো শিকাই মোক তাতে কৈছিলে
অ এতিয়া আমাৰ কম্পিউটাৰটো লাগে আমাৰ প্ৰেজেন্টেছন কাৰণে মানে কম্পিউটাৰ ম বনোৱা হৈই যে আৰু লেপটপত সেইটো কাৰণে মানে ন দিছে কিছুমানে মানে পি ডি এফ লৈ গৈছে এইটো মানে গালি দিছে বহুতি বনাই নিব দিছে
উম
এতিয়া যায় যায় লেপটপ নাই সেইটো অসুবিধা হয় ন
অসুবিধা হয়, সেইটো নিশিকিলে মানে চবতে আজিকালি কম্পিউটাৰটো লাগেই মাৰ্কেট এখনেই হওক কিবা মলতে হওক য'তেই নহওক
দিয়া হ'ব দিয়া নহ'লে হা পিছত দেৰিকে কথা পাতিম মই কল কৰিম, অৱ হ'ব দিয়া
ৰাখা